হেল্ল'
হেল্ল'
অ',
উম শুনিছো কোৱা। এনেই আছো, তুমি?
ভাত পানী খোৱা হল?
ঔ খালো।
কি তাৰ লগত কি খালা?
চিকেন পকৰা। চিকেন মানে পোলাও আৰু চিকেন পকৰা খুদা খুদা।
তাৰ লগত একো কাৰি নাই।
চিলে কাৰি।
অ', কি মায়ে বনালে?
অঁ, পোলাও বনাইছিলে নে নে ভেজিটেবুল? অ', তুমি বনাব জানা নাই?
উম জানো বাৰু
ৰেচিপি টো দিবাচোন মোক। মায়ে বৰ ধুনীয়া বনায়। মাক দিবলৈ ক'বা।
অ অ অ
মইয়ো বনাওঁ। পোলাও।
এ কৈ আছিলে তুমি বনোৱাজোনে বেছি বেছি ভাল পাই
অ বা!
মোৰ বোলে গোন্ধটোতে খাওঁ খাওঁ লাগে।
মই একো দিয়া নাছিলোঁ, আকৌ মই যে, অকল
অ
পিয়াজ খিনি মানে, পাতলা পাতলা কে কুটি তাৰ পিছত অলপ মানে, তেলতে অলপ তেল দিছোঁ মই বেছিকে তেলো নিদিওঁ। কুকাৰটোতে কুকাৰটোতে অকমান তেল দিছোঁ। তাৰপিছত তাতে মানে অ তেজপাত দু টা, ইলাইচি দুটা। তাৰপিছত অ মানে এনে ডাঙৰ ইলাচি এটা, তাৰপিছত তাতে মানে, এ লং কিবা কিবি এনেকে দি, তাতে এনেকে মিহি মিহিকে কাটি থকা পিয়াজ খিনিও তাতে দি দিলোঁ। পিয়াজ খিনি অলপ মানে গল্ডেন ব্ৰাউন হোৱালৈকে ভাজি তাতে মানে চাউল খিনি ঢালি দিলোঁ। চাউল খিনি ঢালি তাৰপাছত এ চাউল খিনি ভাল সেই সেইখিনিৰ লগতে এনেকে কে ভাজি, ভাজি, ভাজি, ভাজি তাৰ ওপৰত নিমখ দি লৈ পেলাই পানী অলপ ঢালি দিলোঁ। পানীটো মানে এনেকুৱাকে দিছোঁ, দিওঁ যাতে তে চাউল খিনি ডুব যোৱাকে ভালকে, বেছিকে নিদিওঁ। তাৰপিছত গেছটো ল' ফ্লেমত দি লৈ পেলাই এটা চিটি মাৰি দিওঁ।
মই বনাই চাম বাৰু
অ মই এনেকে চিম্পুল কে বনাইছিলোঁ। মই একো দিয়া নাই বেলেগ। হেল্ল'
তুমি এতিয়া সন্ধিয়াই
অ মানে ফুচকা খালোঁ।
কি খা আজি ওলাই গৈছিলোঁ ন। অ হয়।
অ
মই ফুচকা খালোগৈ।
অ' ই মানে মহায়ে মৰি তেওঁ ফুচকা দোকান খনত ৰখাইছিলে।
বহুত টেষ্টি বনাই ন?
অ' মইতো ত্ৰিশ টকা খালো, পোন্ধ পোন্ধৰটা
হে হে, মই যে সিদিনা ময়ো সিদিনাখন ত্ৰিশ টকাই খাইছো। মানে প্ৰথমতে তাত দশ টকাহে খাব পালো, তাৰ পিছত বিশ টকা ঘৰলে লৈ আহি অকলেই খাইছো।
উম!
কিন্তু মোৰ, মোৰ আৰু খাব মন আছিলে মই আৰু পাৰিলোহেঁতেন।
উম
উ! বহুত বেছি টেষ্টি বনাই ন? ঘৰলে পেকিং কৰি লৈ নাহিলা কেলে? আৰু আৰু অলপ মাহঁতলেও।
নাই, মোৰ আকৌ দেউতাৰ কাৰণে যি খাও
উম!
দেও, মানে হোষ্টেলৰ খানাৰ কথা তুমি এনিটাইম কৈ থাকা ন।
উম!
সেইকাৰণে কালি মানে দেউতাই গাড়ীত আহোতে মাক মানে কৈ আছে, যে হেৰি কি আছিলে এ জীয়েৰক আনি দিম নহয় যিমান খুৱাবলৈ মন আছে চব খুৱাই লবি। তেনেকৈ কৈছে,
উম!
উম!
বুলি ভাবিছিলো।
অ ''
উম ভাল
মোদটো ভাল নেদেখিলো মানে?
তাৰ মানে যি খাই নললো মই একো।
কিমান ললে?
এশ টকা, এশ ন টকা।
কেনেকুৱা গাৰু
এ' এনেই নৰ্মেল গাৰু
ৰচোন, এই গাড়ী খনৰ কথা একো উলিওৱা নাই নহয় ন??
হয় অঁ অঁ বৃহস্পতিবাৰে আছে নেকি কি কৰি আছে
কমপ্লিট হ'ব নে বৃহস্পতিবাৰে প্ৰপাৰকে
মানে মই কিন্তু অলপমানটো দেৰি লাগিব ন
সেইকাৰনে ৰখি
মানে এখন কেতিয়ালৈ হ'ব এখন কেতিয়ালৈ হব
এখন বৃহস্পতি শুকুৰবাৰ মানে হ'ব উ বুধবাৰ বুধ বুধবাৰ মানে
উপ মানে ম বৃহস্পতি শুকুৰবাৰৰ ভিতৰত দুই ফোন হৈ যাব
অ
ভালে ন মহাই এইবাৰ ফটোমে ন কৰিলে
উম উম সেইটো
এইবাৰ মহহাই কেনে মে নকৰিলে ভাল আৰু নহ'লে দেউতাৰ এইবাৰ বহুত বেয়াকে খং উঠিব
অ
এইবাৰ মহাক কোনেও বচাব নোৱাৰে যদি দেউতাক ফাটিবলৈ হয়
উ হেল্লো
অহ কোৱা
স তমি আকৌ ইয় আহিবা ন অ
তাকে যাও সেই তালৈকে যোৱা হওক। হবয়ে বাৰু।
অ।
উম মইও নকৈছো ত মোৰ বুলি কৈছো।
অ অ।
তেওঁ দেউতাকলৈ।
ঠিক আছে দিয়া পিছত কৰিম। উম উম। দিয়া বাই।
উম বাই।